হেল্ল'
অ নমস্কাৰ
অ নমস্কাৰ হেৰি ৰাতিৰ ভাত বনোৱা হল
নাই এতিয়াতো বনোৱা নাই তুমি বনালা
মই বনোৱা নাই আমি অলপ দেৰিকে খাও এঘন্টামান পিছত যোজা কৰিম আৰু এখনেহ বনাও ৰাতি ৰাতি বেছি নবনাও এখনে বনাও তই এখন কটামান পিছত বনাই লগে লগে খাই দিম আৰু গৰম গৰম
সেইটোয়ে ময়ো ময়ো এতিয়া অকলে আছো ন ঘৰত হাজবেণ্ড আহিব তাৰ পিছত বনাম আমি
অ দেৰিকে খোৱাচ চাগে ন
চাওঁ মানে নটা চাৰে নটা বজাত খাই লওঁ
অ মই এনে এনেই নটা চাৰে ন টাত খাওঁ কিন্তু ধৰা যদি কাম থাকে তেনেহলে অলপ কেতিয়াবা দেৰিও খাওঁ
কেতিয়াবা আমাৰো দেৰি হৈ যায় মানে দ দহটাৰ অ দহটা আগে আগে কমপ্লিট হৈ যায়
অ আচ্ছা আচ্ছা আচ্ছা আৰু ক'ত থাক নো তুমি
মই এই আজতি গুছি
অ আচ্ছা আচ্ছা অ মই থাকো হেৰি এই ইফালে নাৰেংগী যে নাৰেংগী সেইফালে চিনি পোৱা ন
অ চিনি পাও আমাৰ এইপিনে দি টো দূৰ হয় নাৰেংগী
অ মই জ্যোতি কৈছে নামটো শুনিছো কিন্তু প্ৰপাৰ এড্ৰেছটো মই ভালকে ধৰি নব নোৱাৰো অ পাহৰি যায় খালে অ লখৰা জান লখৰা ন লগ তাৰে ওচৰত অ আচ্ছা আচ্ছা অ অ ঠিক আছে ঠিক আছে ঠিক আছে আৰু তামানে কি মই নাই নাই মোৰ ষ্টাডী কমপ্লিত হল মই মাষ্টাৰ ডিগ্ৰী কম্প্লিতদ কৰিলোঁ কৰি মই এনেই অ মানে মই এতিয়া নাই হ'ল মই কাম কৰা হ'ল মই তিন বছৰ কাম কৰিলো তিনি চাৰি বছৰ কাম কৰিছোঁ আগতে মই ৰেডিও চেণ্টাৰত কৰিছোঁ দুই বছৰ হ তাতে মানে হেৰি আছে পাৰ্মিনেত নাছিলে কন্তেকটোৱেল কৰিলো দুই বছৰ অ কৰি পেলাই তাৰ পিছত মই এ হেৰিত কৰিলো এই আজিকালি কৰ্পৰেট চেক্টৰ আছে ন তাতে আকৌ কৰিলো দুই বছৰ তাৰপিছত এতিয়া তাৰমানে মোৰ আহ হেৰি হ'ল মাজতে তাৰমানে মোৰ অলপমান প্ৰেচাৰ টো ল' হ'ল হা ত' বেড ৰেষ্ট কৰিব ক'লে ডক্টৰে ত মই জবটো এৰি দিলো এ একসিপিয়েনঞ্চ বিলাক চ্টে কিন্তু এৰি দিলো এ দিলে সেয়া আৰু তেনেকে এতিয়া মানে বেড ৰেষ্ট কৰি খানাটো বনাই পেলাই তেনেকে খাই আছো আৰু নেক্সট মাহত আৰু কৰ'ৰবাত জইন কৰিম নেক্সট মাহ মানত
অ অ মইো মোৰো এনেকুৱাই হ'ল মানে কি হ'ল? ময়ও মাজত বেমাৰ পৰি গ'লো তাৰপিছত আৰু আগতে মইও স্কুলত পঢ়াইছিলো টিচিং কৰাইছিলো
অ অ অ মই স্কুলত পঢ়ছিলো এক মাহ কৰিছিলো স্কুলত জে পি এছ চেনুকা হায়াৰ ছেকেণ্ডৰী স্কুল ততে একমাহ কৰিছিলো
অ মই দু দুই বছৰ পঢ়ালো দুই বছৰ পঢ়োৱাৰ পিছত বিয়া হৈ গ'ল
আচ্ছা আচ্ছা অ
তাৰ পিছত গুৱাহাটীৰ পৰা আকৌ বেলেগ জাগগাত গলো তাতে এক বছৰ থাকিলো সেইকাৰণে খেলি মেলি হৈ গ'ল মানে বস্তুটো
অ তুমি অসমীয়া নে
লগ মই অসমীয়া নহয় মই বিহাৰী হয়।
অ কিন্তু ধুনীয়া অসমীয়া কোৱা মই সেইকাৰণে সুধিছো হে বেংগলী জানলা ভাবিছিলো কিন্তু ধুনীয়া অসমীয়া কোৱা সেইকাৰণে সুধিছো অ ইয়াতে কি ভা় লৈছা মইতো অসমীয়াই হয়।
অ এতিয়াতো আমি বৰ্তমান ভাড়াত আছো অ ভাড়াতে আছো এনে আমাৰ ইতে আছে মাটি এতিয়া ঘৰ বনোৱা নাই বনাম আস্তে আস্তে
অ ঠিকে আছে দিয়া।
মন ফাইনেঞ্চিয়েলৰো অকমান প্ৰব্লেম হৈ আছে মানে আমাৰ কেইদিন আগত
অ অ আচ্ছা আচ্ছা অ ইয়াতে মানে তুমি আৰু তোমাৰ মিষ্টাৰছ থাকা নেকি?
অ অ
দুজনে থাকা অকল আৰুতো বেলেগ নাথাকে
দুইজনেই আছো আৰু মোৰ মানে ফাদাৰ ইন ল মোৰ আছে
অ অ মানে সুধিলেগে পিছ তোমাৰ বহুতৰ ভাত ৰান্ধিব লগা হয় তেনেকুৱা হলে দিগদাৰ হয় ন
অ নাই সেনেকুৱা নাই অ এনেতো আমাৰতো বিহাৰীত তো মানে বহুত
কিছুমানে দহজনমান থাকে বহুত দিগদাৰ হয় ভাত ৰান্ধিব তেনেকা হলে উম ক কষ্ট হয় এ মইতো নোৱাৰো মই তাৰমানে ইমান নোৱাৰো কষ্ট
সঁচা ক'ব গলেতো ময়ও ময়ো নোৱাৰো মোৰতো হাজবেণ্ড চাপৰ্টিভ হৈ সি বনাই দিয়ে কেতিয়াবা
অ ভাল সেনেকুৱা চাপৰ্টিং হলে বহুত ভাল মানে মিষ্টাৰ জন চাপৰ্টিং হলে বহুত ভাল হয় হেয়ে কথা। মেইনলি মানে কি জানানে টকা পইচাটো ডাঙৰ বস্তু নহয়। মিষ্টাৰ চাপৰ্টিভট থাকিলে চব হৈ যায় হয় নে নহয় তুমিও অলপ কৰিবা। অলপ কৰিব মিলা মিছাকে হ'ব আৰু হয় নে নহয় এইটোৱে ডাঙৰ কথা টকা পইচা ইমান ডাঙৰ বস্তু নহয়। ঠিকে আছে আৰু ঠিকে আছে মইও সেয়া মই ব মই বৰ্ণ বৰতাক চব গুৱাহাটীতে হয়। ইয়াতে জন্ম ডাঙৰ হলো কিন্তু আমাৰ যিটো ঘৰুৱা ভাষাটো তুমি বুজি নাপাবা আমি তাৰ মানে ঘৰুৱা অসম অলপ বেলেগ ধৰণে কওঁ হা সেইটো অ সেইটো মানে বহুত টান হয় সেইটো বুজি নাপাবা কিন্তু আমি কিন্তু ঘৰৰ মানুহৰ লগত থাকিলে সেইটো ওলাই যায় কিয় নাজানো এ কিন্তু কলে সেইটো নোলায় কিন্তু ঘৰত যেতিয়া কওঁ সেইটো ওলাই যায় তেনেকে তেনেকে তেনেকে অ যেনেকে ধ জলকীয়া জলকীয়াটো আমি কওঁ জলকিয়াটো চিনি পোৱা ন
অ জলকীয়া চিনি পাওঁ
অ জলকীয়াটোক আমি ভোজলোক বুলি কওঁ ভোজলোক তুমিতো গম নাপাবা হয় নে নহয় অ সেই তেনেকুৱা কিছুমান হেৰি আছে এ সেয়া আৰু আজি কি বনাবা
মই বনাম ৰাতি ভাত দালি
অ আচ্ছা আচ্ছা অ অ অ ময়ো ময়ো অ ভাত ডালি ভাজি ন আ নাই আৰু একো চিকেন মাছ তেনেকে প্লেনিং নাই
নাই নাই মানে এতিয়াতো আমি বেচিকেলি অ হেৰি তেল আৰু
অ অকে অকে অ গম পাইছো গম পাইছো আচ্ছা আচ্ছা অ অ অ অ অ আচ্ছা আচ্ছা আচ্ছা অ ঠিকে আছে হা হা হা অ গম পালো গম পালো গম পালো হেয়া মই এতিয়া ভেজে খাম এতিয়া মানে নহয় মানে চিম্পেল কে মই ভাবিছো আৰু ভাত খাবৰ মন নাই তামানে এ মই ভাবিছো হেৰি হেৰি আছে চুজি জানা নহয় চুজি চুজিত টো মানে অ চুজি তোমাৰ হালোৱা বনাম হালোৱা গাখীৰেৰে মানে
নিমখ গাখীৰ নি মিঠা চেনি দি বনাব নে নিমখে দি
মিঠা মিঠা হালোৱা অ নহয় চেনি দিম গাখীৰ দিম অ চেনি দিম গাখীৰ দিম তে বাদাম দিম তেনেকে হালোৱা কৰিম হা আৰু লগত তোমাৰ এ পুৰি লুচি বুলি কওঁ। পুৰি পুৰি থাকে নহয় পুৰি বনাম তেনেকে সেই সেই দুটা বস্তু বনাই দিম। অ' সেনেকে কাৰণে সদায় মোৰ যি খাবৰ মন যায় তাকে বনাও।
অ' এনে মইও বনাও কেতিয়াবা কেতিয়াবা কিন্তু সদায় মানে নাখাও আমি। এনেকুৱা তেল থকা বস্তু।
সদায় নাখাও কিন্তু কেতিয়া ভাত খাবৰ মনো নাযায় হয়নে?
নাই সদায় খাবৰ মন নাযায়।
টাইম মোৰ যিত
এনে তুমি কি বেছিভাগ ভাল পোৱা ভাত ভাল পোৱা নে ৰুটি ভাল পোৱা?
নাই মই বেছিভাগ ভাতে খাওঁ কিন্তু স সপ্তাহৰ মাজত একদিন খাওঁ ৰুটী একদিন।
অ' মোৰো এনেকুৱাই। মই মানে বেছিভাগ মই ভাত খাই বেছি ভাল পাওঁ।
আচ্ছা আচ্ছা, মই ভাতে খাওঁ কিন্তু আৰু এটা কথা মানে শুকান ৰুটিটো মই খাব নোৱাৰো মোক অক অকমান তেল লাগিব লগত। মানে অলপ হ'লেও তেল দিব লাগিব আৰু তেল নহ'লে ঘি দিব লাগিব। ঘি দিয়ে। তেনেকা,, অ', অ' অ চপনে মোক একদম শুকান হলে মই বেয়া পাওঁ তাৰমানে সেইটো, কিবা অকমান দি দিম আৰু, অ আৰু কি জানানে বাহিৰৰ বস্তুটো বেয়া হয় কিন্তু ঘৰৰ যিটো আমি ঘৰৰ তেলটোতো ভাল তেল দিও হয়নে নহয়? কিন্তু ঘৰৰটো দিলে সিমান অ', অ', কিন্তু ঘৰৰ তেলটো দিলে মই ভাবো সিমান অ -অন্যায় নকৰে নিকি! এদিনহে
উম।
সেইকাৰণে আৰু এ ইমান শুকান ৰুটিটো বেয়া পাও মই। অ', অ এই মই তাকেতো মোৰ তাৰমানে জব আছিলে ন জব আ ছিলে মই মোৰ জব টো অলপ দূৰত আছিলে এই মিৰ্জাৰ ফালে আছিলে। জব কৰি কৰি মানে জবত প্ৰাইভেট কাম জানাই কিমান প্ৰেচাৰ হয় নে? মোৰ ঘৰ আহি পাও ৰা নাইন থাৰ্টিত। ৰাতি ত' আহি পাই মানে মোৰ তাৰমানে কি হয় চব বাহিৰতে খোৱা যায় দুপৰীয়াৰ ভাত বাহিৰত মানে মোৰ একচেলি ফুড পয়জ মোত তামানে ফুডবিলাকে অনিষ্ট কৰি গ'ল অনিষ্ট কৰি গ'ল বাহিৰত তেল মছলা ৰাতিপুৱা ধৰা মই ৰাতিপুৱা যাওঁ সাতটা বজাত মই বাহিৰত পুৰি খাই দিওঁ গম পালা, সেইটোৱে মোক বহুত মানে অন্যায় কৰি সেইটো হ'ল। সেই কাৰণে মই এতিয়া বেড ৰেচ কৰি আছো। নাই সেই জবটো সেইকাৰণে, অ', উম, অ', সেইটো কাৰণত। অ' তাৰ পিছত মই ডক্তৰক দেখা খালো ডক্তৰে চব চালে, মোৰ অলপ ভয়ো লাগিছিলে কিবা হ'ল চব চালে তাৰ পিছত কৈছে তোমাৰ একো হোৱা নাই তোমাৰ খাদ্য অ বেয়া হৈছে বেয়া বস্তু খাই আছে সেই সেইটো কাৰণ একদম ঘৰত ৰেষ্ট কৰা আৰু ঘৰৰ বস্তু খাবাত ঠিক হৈ যাব।
উম, মেইন আমাৰ শৰীৰৰ কাৰণে আৰু কি লাগে আমি ভাল ভাল খাদ্য খালে তেতিয়া আমাৰ গাতো ভাল থাকিব।
অ' এতিয়া মানে ঘৰত মই প্ৰা প্ৰায় বইলিঙ অ' প্ৰায় বইলিঙে খাওঁ মানে অলপমান তেল দিওঁ সেনেকে খাওঁ। এনেকে এনেকে সেই দুমাহ মান খালে অলপ ঠিক হৈ যাব আৰু নাখাওঁ আৰু মই এইবিলাক খোৱা অভ্যাসটো বাদ দিলো আৰু। সেইটো বাহিৰত আৰু একদম কমপ্লিট নাখাও আৰু ভাবি লৈছো মোৰ মানে বহুত বেয়া হেবিট আছিলে তোমাৰ মানে মই কি কৰো এই কল্ড ড্ৰিংক খাই দিলো মানে একদিন খোৱা বেলেগ কথা ডেইলি ডেইলি খাওঁ যে বুজিলা। কল্ড্ৰিংক কৈ দি কল্ড ড্ৰিং বেয়া ডাঙৰ কল্ড ড্ৰিং ডেলি দেলি এটা এটা খাই দিওঁ অ। ডেইলি এটা এটা খাই দিওঁ তাৰ পিছত মানে ভাত ৰান্ধিবৰ টাইম নে মেগী বিলাক আনি খাই। দিও সবিলাক বহুত বেয়া বস্তু সেই কাৰণে মোৰ উম উম উম
গম পাইছো মাহতেও বহুত গালি পাৰিছিলে, দেউতাই তাৰ পিছত কৈছে যে এইবিলাক বেয়া বস্তু হয় নাখাবা, বহুত কওঁতে কওঁতে তাৰ পিছত ময়ও এৰি দিলো আৰু ঘৰৰ বস্তুয় এ এতিয়া বেছিভাগ বনাই লাগিলে ঘৰত বনাই খাম
অ সেইটো কাৰণে হৈছিলে কিন্তু এতিয়া মানে যিটো মই গম পালো নহয় আৰু নাখাওঁ বহুত কথা কষ্ট পালো যে এতিয়া অলপ ভাল পাইছো সেইটো কাৰণে আৰু
তথাপি বাহিৰত কেতিয়াবা আমি কেতিয়াবা ফুৰিব গ'লে তেতিয়া বাইছ
তেতিয়া একদিন বেলেগ কথা আৰু অ সেইটো কথা আৰু এনে খাব নালাগে। অ ওৱান টাইম হলে সিমান নহয় কিন্তু কন্টিনিউ খাললে এইটো বডিত লাগি যায় নহয় সে তেনেকে আৰু কন্টিনিউ খাব নালাগে। উম আৰু সৰু বাচ্ছা টো আৰু খাব নালাগে অ ঠিক আছে তেনেহলে।
অ দিয়া ঠিক আছে ৰান্ধা অ ফোন কৰিবা দিয়া উম ঠিক আছে বাই। অহ